হেল্লো ।
কোৱা হেল্লো । এ পঢহি পেলাই জাষ্ট হৈছিলে । মোবাইল চাবলৈ লৈছিলো ।
এছ ।
ম উঠিলো আজি চেভেন থাৰ্টি বহুত জঝল দিিছো আজি মই ।
হা ।
ৰামি দৌললে
আহ জল্ডিয়ে শুইছো বুলি কব পাৰে আৰু আহ জল্দিিয় শুইছো ।
ন খাল পছে ন । ময় আ ত নতাত উঠিলোঁ ।
ভাল ভাল খবৰ খাতি ভালেই তোমাৰ ।
মই তাইক আছেমাৰ ।
তাকে উম। কোন ক'ত?
দাদা, দাদা ক'ত?
দাদা শুই আছে।
চাট আপ
কি চাট আপ
উম তাকে মই দেৰিলৈকে শুওঁ। সেইবুলি মোৰ আৰু, হেৰি হ'ম নেকি আমি বহুত কষ্ট, কৰো এইবিলাক তুমি বুজি নাপাবা এই কষ্টৰ মানে টোপনি ভালকে কিবা কৰো আৰু কষ্ট, কষ্ট আৰু কিবা কিবি। ৰাতি নহয় গোটেই দিনটোৰ কষ্ট, ৰাতি মৰা ৰাতিপুৱা সেইকাৰণে দেৰিলৈকে এইবিলাকে, তোমালোকে বুজি নাপাবা।
হয় হয় আমিতো বেকাৰ মানুহ ন
উম ইয়েছ কব পাৰি
ক'ত পঢ়া তুমি বৰ্তমান?
বৰ্তমান মইতো য'ত থাকো তাতে পঢ়ো। জ্ঞান ভাৰতী জ্ঞান ভাৰতী তোমাৰ,
জ্ঞান ভাৰতীত কোন ক্লাছত?
মই ক্লাছ টেন
সেইকাৰণে
সেইকাৰণে।
চিনি নাপাওঁ
তুমি তুমি তোমাৰ ঘৰ ক'ত মানে বি এন চি এতিয়া হ'ব
উম।
হ মজ কাল কৈছিলো মজছে
নাই নহয় অ আকৌ অ যাম যাম
কি ভাবিছা।
কি ভাবিছা মানে মানে এতিয়াতো মোৰ এক্সাম আছে। এক্সামৰ পিছত ভাবিব লাগিব ভালকে।
এক্সাম কেতিয়া পা
আহ কেতিয়া পা এক্সাম আমাৰ ছেপ্টেম্বৰ।
উ এক চক পাহৰি যোৱা নেকি তুমি।
নহয় মানে অ পাহৰি যাওঁ যোৱা কি হ'ল তাতে।
বাহ ইমান কিয় তাকে
মন গৈছে মোৰ।
তোমাৰ মন গ'লে নহ'ব মই গালি খাম নেকি এনে বেকাৰত ।
মই গালি দিয়া নাই মই কৈছোঁ কথাটো মোৰ কথাই তেনেকা নাই দিয়া তুমি। প্ৰুফ দিয়া না মই তোমাক দম দিছো বুলি হা।
প্ৰফ ই কেনেকৈ কথা কৈছাঁ তুমি থেত নাপায় এনেকে কথা কব দেই অ। ল'ৰাটো কেনেক আমাৰ ফালে মানে তুমি
হয় নেকি এক ছেকেণ্ড নি উম উম উম।
কোন কি হাজৰিকা ক'লা।
একো নাই একো নাই।
মা খাবা তুমি ৰবা লগ পালে লগ নাপাওঁ আৰু।।
অ নাপাওঁ নাপাওঁ।
হেৰি যা যোৱাটো প্লেন। বনোৱা ইয়াৰ।
অ বনাব লাগিব ন তোমাৰ মাহঁতক লগ ধৰিবা যাম একেলগে।
কা তোমাৰ মাক।
ন তোমাৰ মাক।
মোৰ মাইে কি অলপ ধৰিবা আকৌ।
তোমাক কৈছোঁ ধৰিবলে তোমাৰ মাক কোৱা বুলি কৈছোঁ মই।
ম ফেমিলি পিকনিক যায় নেকি বাৰু থেত। ইমান ডাঙৰ হ'লা। কিখ
তুমি কি অকলে যাবা।
অ অ লগৰখিনি লগত ফেমিলি পিকনিক গৈ ভাল লাগে নি লগৰখিনি।
এইয়া সেইটোৱে সেইটোৱে প্ৰমাণ হেৰিৰ ।
না কি হেৰি কোৱাচোন । মোক কৈ দিয়া মই তোমাক মেছেজত লাইন দি আছো বুলি কৈ দিয়া ।
কি কি কৰি আছে কি কৰি আছে । কি কৰি আছে বুলি ।
বাদ দিয়া বাদ দিয়া বাদ দিয়া বাদ দিয়া তুমি
কিনো বুজি নেপালো ই স্পষ্টকে নকয় কথাবিলাক ।
সেই কাৰনে নকও বুজি বেছি বুজি পালে মানে বেয়া হৈ যায় গম পালা
উম পালো এক চেকেণ্ড দে হা অ কোৱা তুমি অ মই বুজি মই মই কৈছো কে এনেকে ফেমেলি পিকনিক নোযোৱা ল'ৰাবিলাক ভাল নহয় বুলি কৈছো মই ।
ৱা চোৱা ফেমেলি পিকনিক নোযোৱাই কিহৰ মানে কেনেকে বেয়া হল কোৱাচোন
মই নিজে আমাৰ ফালে এনেকাই মইতো বেয়া বনাই দিওঁ ভাই ।
আৰে মই না বেয়া বস্তু খাম ন বেয়া কিবা মানে মই জাষ্ট ফেমিল লগত গ'লে কি হয় জানা মা হঁতৰ লগত গৈছো এতিয়া কৰবাত
উম গম পাইছো গম পাইছো মই এনেই কৈছো বা ইমান চিৰিয়াচলি লয় লৈছে ।
হেত নাপায় নহয়
নাই মই এনেকাই মানে এনেকাই আৰু কি কৰিম আৰু ।
হয় তুমি এনেকাই সেকাৰণে তোমাৰ লগত যাম বুলি কৈছিলো ।
অ তাকে যাব লাগিব ওলাবা ।
ওলাবা একজামটো কেতিয়া পৰা আছে কিমান তাৰিখ
অক্টোবৰ এক ছেপ্টেম্বৰ মানত মোৰ একজাম ।
চেপ্টেম্বৰত তোমাৰ একজাম ।
এ বহুত দিন আছে এই এনেই কলো মই তোমাক ।
তেতিয়াহ'লে জুলাইটো বন্ধ হৈ থাকিব দেখোন তোমাৰ ।
উম সেইটো । এটো জুলাইতে যাম দিয়া ।
হেৰি বৰ্তমান হেৰি কিবা কৰিছা নে ইনকাম চিনকাম কৰবা পৰা ।
নাই কৰা ।
মানে ঘৰতে বহি থাকা ন এনে বেকাৰ ।
হ'ব মই ক্লাছ টেন হয় হা মই ক্লাছ জাষ্ট টেন হয় ।
আমি ক্লাছ নাই কোনোই নাই মই ক্লাছ এইটৰ পৰা । ইনকাম কৰো
হে? খোৱাবা না কেতিয়াবা লগ পালে কিবা।
হ'ব খুৱাম দিয়া।
উম, মই যাকে লগ পাও খালি খোৱাবা। উম লগ
আছে ইটো পাই তোমাৰ ঠাইত তোমাৰ জ্ঞান ভাৰতী যাব লাগিব তোমাক লগ কৰিবলে মই।
উম, তাকে। মই এতিয়া নহয়, ম-মইতো তেনেকে ইনকাম কৰো বুলি ক'লে মইও বহুত সৰু পৰা কৰো, এতিয়া মই বিহু নাচো, বিহু নাচো যদি এইখন যদি এখন যদি হেৰি যদি মই ফাৰ্ষ্ট পাও, তাতে মই সাত, আঠ হাজাৰ টকা পাই যাও, ত' আৰামছে মই এবছৰত বা-বাইশ, তেইশ হাজাৰ টকাটো পায়ে যাও, মানে তিনি মাহ চাৰি মাহত আৰু। বিহুৰ টাইমত। এই ইয়াত আহি পেলাই সুধিবাচোন, দেৱজানী কোন হা, আধা খিনি মানুহে জানে, এ বাল, এত তেৰিকা, এই কি কৈ আছো মই। মই এত
ধেত
এ
একো নাই হৈ যায়, ওলাই যায়।
তেৰি
অ' ওলাই যায় ওলাই যায়, বাদ
মোৰ গা চা গৰম হৈ গ'ল ৰে' ধেত তেৰীকা তেৰিকা।
কিমান ৰাখছি লগত
গ'ল মোক-মোক-মোক কিয় ভাবি কথা নকও, মোক ফ্ল' ফ্লত দেখিছা কেনেকে-কেনেকে কথা কৈ দিওঁ।
একো নাই, হৈ যায়। এ, ময়ো কৈ দিওঁ ঘপককে, মোৰতো কথা পাতি পোৱা নাই ।
মোৰ গোটেই গা গৰম হৈ গৈছে তাতে
এইবিলাক মাইন নকৰো মই ইমান। কথা পাতিলে ফ্ৰেণ্ডৰ মাজতো ওলাই থাকে ন, ঘৰৰ মানুহ আছিলে কাৰণে নোলায়।
ওলাই বাট ষ্টিল মানে মই, সেই অ' কৈছো বাৰু।
একো নাই। ময়ে মাইণ্ড কৰা নাই মোক কৈছা তুমি আকৌ বেল-তুমি নিজে কিমান ধৰি লৈ আছা, বাদ দিয়া।
লেত, কালি কালিও এজনে মোক কৈছ কৈছিলে হা। মইয়ো কাৰোবা এটাক কৈছিলো ঘপককে লাগিছিলে।
হম হম। বাকি কোৱাক ক মই নকও, তুমিয়ে কোৱাচোন। মই ক'লে আৰু কিবাহে কম গে।
একো নহয় কোঁৱা ঠেত
মোৰ নাই কথা। অ, তো অ উম, তুমি ক্লাছ কিমান?
অও।
তোমাতকে ডাঙৰ দিয়া।
দিয়া। আপুনি হেৰিলে গৈ আছে নে। আপুনি হেৰিলে- ডাঙৰ কাইদেও আপুনি নি এনে, ম কলেজ-চলেজ ৰেগুলাৰ যায় ন?
ৰেগুলাৰ নহয় আৰু কেতিয়াবা কেতিয়াবা মাজে মাজে।
মন গ'লে, অ'।
মন গ'লে ক্ষতি নকৰাকে কমাই যাওঁ।
বাকী ডাঙৰ ককাইদেউ, আপুনি ভাত-চাত কিবা খালে নে?
এ মই ডাঙৰ ককাইদেউ নহয়, নাম ধৰি মাতা না ধেত নিজকে বুৰা ফিল হয়চে ধেত।
এ ডাঙৰ হোৱানাই এনেই কৈছো। ডাঙৰ বুলি, তুমি দা ককাইদেউবে বনাই-
সেইকাৰণে বেছি কথা ক'ব নেপায়।
এই হয়নে। তোমাক কোৱাই নাছিলো আগতে।
হ, উম উম। কৈটা বাজিল? মই এতিয়া আকৌ পঢ়িব লাগিব, হেত তেৰিকা এতিয়া পাগল হৈ যাম, বিৰাট পঢ়ি পঢ়ি পেলাই।
কিয় ইমান পঢ়ি, আচ্ছা বি-এছ-চি ন, অলপ পঢ়িবই লাগিব আজি।
সেই চেবাত বেছি- পঢ়িব লাগে, চি বি-এ-ছিত
থৈ নহায়। চেবা, চেবাটো মই এনে অ গঢ়ি তুলিব পাৰি।
ইয়াত ইমানো পঢ়িব নালাগে বাট একদম তুমি একদম বহুত ভাল কৰিবলে পঢ়িব লাগে আৰু।
ভালটো কৰিবা ন, ছোৱালী মানুহ যেতিয়া ভালটো কৰিবই লাগিব আকৌ।
অ' ছোৱালী মানুহ বুলি কথা নাই চবেই ভালকে পঢ়িব লাগে।
তোমালোকৰ বেছি আশা কৰে, ঘৰ মানুহে বেছি আশা কৰে ন বাও।
উম মোৰ মাহঁতে, অ' মোৰ মায়ে একো নকয় বাৰু তেনেকে বাত মানে ট্ৰাষ্ট কৰে আৰু যে মই ভালকে কিবা এটা কৰিম বুলি সেইকাৰণে বেছিয়ে মোৰ প্ৰেছাৰ পাই যাওঁ অকমান।
কৰিবা আকৌ, ভাল কৰি-ভাল কৰিবই লাগিব আকৌ তুমি।
লাগিব-লাগিব ভাল কৰিব, পাৰ্টি খাবলৈ আহিবা ভাল ৰিজাল্ট কৰিলে।
অ'কে মাতি কল কবা।
অ' ঠিক আছে হ'ব এবছ
অ'কে, অকে হ'ব দিয়া বাই তুমি বোৱানে পিছত ফোন কৰিম দিয়ক। পঢ়াগে তুমি যোৱা। তিল বাই-বাই